হেল্ল', অ'। নমস্কাৰ।
নমস্কাৰ।
ভালে, ভালে বহুত ভাল মোৰ খবৰ।
অ' ভাল, ভাল মোৰো ভাল দিয়া বহুত ভাল উম, আজি মই তোমাৰ নহয়, সেইত গৈছিলোঁ। তোমাৰ ফুৰিবলৈ গ'লোঁ, ফুৰিবলৈ গলোঁ। অলপমান ওচৰতে। ওচৰতে মানে এখন উ উদ্যায়ন এখন আছে। উদ্যায়ন এখনত
ফুৰিব গ'লা?
অ' মানে এনেকুৱা বতৰত মানে ফুৰি ঘূৰি ভাল পাও মানে একেবাৰে। কি কবা আৰু মানে।
নহয় আৰু মানে মোৰ অশান্তি লাগি গৈছে আজি। ভৰি বিলাক খুবেই ভিজা ভিজা হৈ থাকে এনে মানে। পানী খচি খচি অশান্তি লগা হৈছে।
মানে কি আৰু উম, আৰু দিলেটো ভাল লাগে কিন্তু এতিয়া আৰু এইটো বতৰ কৰিছে চলিবতো লাগিবই আমি এনেকে। সেইকাৰণে মই তোমাৰ তোমাৰ ভাবিলোঁ, ঘৰত কিমান থাকিম আৰু ঘৰত থাকি-থাকি তোমাৰ মান মে আমনি লাগি গ'ল, সেইকাৰণে মানে তোমাৰ ওচৰতে এখন উদ দায়ন, এখন আছে, তাতে গৈ দৌৰি আহিছোঁ দুই তিনিপাক মান।
হয় নেকি? বা এই বতৰত তুমি যে পাৰিছা, দৌ দৌৰিব দেই।
এই বতৰ তোমাৰ বেছি ভাল।
আমাৰ গোটেই ঘৰখনত ইমান চিঞৰি থাকে মানুহ কেইটাই।
এ মানে এই-এই বতৰত মানে বেছি ভাল তোমাৰ তোমাৰ গৰমো নালাগে। গে ঘামো নোলাই আৰু মানে গৰম গৰম অনুভৱটো নহয় ন। তোমাৰ দৌৰিবলে মানে বিৰাট ভাল, সেইকাৰণে মই ভাবিলো কি আৰু শুই থাকিম মোবাইলটোকে চাই থাকিম যাও অলপমান দৌৰোঁ। আহিছো স্বাস্থ্যতটোও ভালে থাকিব, ওজনটোও কমিব। ফেটচ বোৰোঁ কমিব ক্ষীণ হৈ থাকিম। সেইকাৰণে গ'লো আৰু বিলে বিশেষ বেলেগ একো কাৰণ নাই।
ভালে কৰিলা ভালে কৰিলা মানে যাব লাগে। ৰাতিপুৱা সময়ত, খোজ কাঢ়িব লাগে আৰু সদায় যাব লাগে সদায়।
যাব নোৱাৰো দিয়াচোন যিখিনি সময় পাৰো তেতিয়া যাও আৰু মানে নিজকে কওঁ আৰু যে যোৱা।
নিজক সময় দিয়া আৰু।
মানে না কি জানানে মানে সময় থাকে হা। কিন্তু আমাৰ মানে বহুত এলাহটো লাগে যে এই নাযাও নেকি? কি নাযাও নেকি এলাহটো মানে গুছোৱাৰ কাৰণে মানে যাওঁ আৰু।
উম, বিচনাখনৰ পৰা উঠিবই মন নাযায় ন। হয়ে মোৰোঁ হয় এনেকুৱা। বাকী কি খোৱা লোৱা হ'ল তোমালোকৰ?
তোমাৰ খোৱা লোৱা মানে একদম আৰ হেৰি বনাম তোমাৰ কি কয়? পোলাও আৰু পনীৰ বনাম আহিবা খাৱা যদি?
অ, কাইলে গ'লোৱে হয় ৰবা।
আমাৰ মানে এইফালে আৰু অলপ বৰষুণতো বতৰটো বেয়া হৈ আছে, আহিবই আৰু বৰষুণ আৰু। আহো-আহো হৈয়ে আছে। আজি আকৌ শাওনৰ সেয়া ন প্ৰথম সোমবাৰ।
অ, তোমাৰ মানে আজি শাওনৰ তোমাৰ প্ৰথমটো সোমবাৰে যে সেইকাৰণে বতৰটো তোমাৰ এনেকুৱা কৰিলে নেকি? আৰু আজি নহয় তোমাৰ আমাৰ গোটেই গুৱাহাটীত বানপানী গোটেই গুৱাহাটীত আমাৰ ওচৰত যে এঘৰ মানুহ থাকে তোমাৰ ওচৰত যে দেখা পোৱা তুমি সি কি দেখিলে সিহঁত ৰ মানে যিটো কোৱাাতটো আছে কোৱাতটো মানে কোৱাাতটো লৈ যোৱা নাই আৰু কিন্তু গোটেই মানে নালা পানী সমান হৈ গৈছে মানে এতিয়া খালী হৈছে। বাৰু কিন্তু ৰাতিপুৱা উঠি কিমান এনেকা সমান হৈ আছে গোটেইখিনি বানপানী উঠিছে আৰু হা নালা ৰাস্তা এটা হৈ আছে
ভয় লাগে কিন্তু দেই
কোৱা নহয় কোৱা নহয় নহয় কোৱা নহয় কোৱা নহয় নলাৰ পানী কোৱা খিনি লৈ যোৱা নাই আৰু আধা লৈ গৈছে কিন্তু ধৰা অ ভয় লগা জোৰকে যদি দিলে হয় আৰু এক ঘন্টা দুই ঘন্টা মান সমান হ'ল হৈ চাগে কোৱাৰ লগত এনেকুৱা অনুভৱ আহিছে আৰু তোমাৰ আমাৰ ওচৰত যোনটো তোমাৰ হাইৱে আছে সেইফালেটো তুমি ক'বই নালাগে কিমান পানী মানে তুমি যাবই নোৱাৰা দিয়া ইমানে অধিক পানী
বহুত অশান্তি লগা হৈছে দেই এইকেইটা দিন মানে কি জানানে
তোমালোকৰ ফালে ভাল গাঁৱত পানী চানী নাই
নাই নহয় আছে কিন্তু আৰু আমাৰ ইয়াতে আমাৰ ঘৰত উঠা নাই আগতে আমাৰ ঘৰতো উঠিছিলে মানে কি মানে আমাৰ ঘৰত তো অলপ আগতে উখই আছিল তাৰপিছত ৰাস্তাবিলাক চৰা মানে ওখ কৰাৰ কাৰণে আমাৰ ঘৰৰতটো চাপৰ হৈ গ'ল তাৰপিছত উঠিছিলে পানী এতিয়া আমাৰ ঘৰতো
অ অ অ অ মোৰ মনত আছে দে তোমালোকৰ ঘৰৰ পানী উঠা
অ এতিয়া পানী ন উঠে মানে সেই নাই আৰু দিগদাৰী নাই আৰু এতিয়া এতিয়া পানী সে কিন্তু আমাৰ ওচৰৰ মানুহ কিছুমানৰ ঘৰত উঠিছে চোতালে ঘৰে সমান হৈ আছে
তোমালোকৰ যে সৰু ভন্টি সৰু ভন্টি বিয়াৰ পিছৰ পৰাই নাই ন বিয়াৰ টাইমত যে তোমালোকে ঘৰটো কিবা ঠিক কৰিছিলা তেতিয়াৰ পৰা নাই ন
আৰু নাই নাই নাই তেতিয়াৰ পৰা নাই দিয়া মানে তেতিয়াৰ পৰা ভালেই হ'ল আৰু
অ অ ঠিকে আছে তোমাৰ মানে মইয়ো তোমালালোক গৰম বন্ধত যেতিয়া গৈছিলো মানে থাকিবলে ধৰা তোমালোকেতো বিয়া হৈ গৈছা তোমালোক নাই তোমাৰ সৰু ভন্টি আছিলে আৰু মই কেতিয়াবা জাও আৰু থাকিব গৰমৰ বন্ধত না না সৰু ভটি পানী সিঁচি সিঁচিছিলে আৰু তোমাৰ
অ
তোমালোকে পাইছিলানে পানী
নাই নাই মই পানী পোৱা নাই মানে আহ এতিয়া নাই নাই সৰ ভণ্টি পানী পাইছে
অ আমাৰো উঠিছিল আগতে ফু
আৰু এয়া আজি মানে সেয়া মোৰ ল'ৰাটোৱে অ মোৰ ভাল অ
অ কোৱা
আজি ল'ৰাটোৱে মানে বাৰীত গা ধুব গৈছিল মানে সাপ সাপে এডাল দেখা পাইছে বোলে সি তাকে কৈ আছে কৈছে পানী পানী হৈছে কাৰণে সাপ ওলাই গৈছে বোলে ই মানে চিঞৰি আছে লাগে স সি মানে ব মানে গা ধুব গৈছিল বথৰুমত তাৰ তলতে মানে বোলে সাপ এডাল দেখিছে টো কৰি গুচি গৈছে মানে কি জানানে? ইহতে ন ক'ত থাকিব পানী হৈ গল ন চাৰিওফালে
উম, ভয় লাগে দিয়া। মোৰ বিৰাট ভয় মানে সাপৰ কাৰণে জানা নাই সেইকাৰণে মই দৰ্জা তৰ্জা মাৰি থৈ দিও। তোমালোকৰ ফালে ইমান এটা নাই, আম আমাৰ ফালে বহুত আছে।
অ অ ভয় লাগিলেই এইকেইদিন মানে অলপ নিজে সাবধানে থকাতো বহুতেই প্ৰয়োজনীয় গম পাইছানে? কাৰ কেতিয়া কি অনিষ্ট আকৌ আ লেট্ৰিন- চেট্ৰিনবিলাকত ত তুল চাদাটো গম পোৱা নে হেল্ল'? হেল্ল'?
তাকে।
হেল্ল'? মাতটো শুনা নাই আকৌ তোমাৰ মাতটো শুনা নাছিলো?
অ অ, মই তোমাৰ ইচ বাৰিষা হলত নহয় ফেনাল - চেনাল ইল চিটাই থৈ দিব লাগে চাৰো সদে। যিমান পাৰা তুমি, মই যে তোমাৰ উদ্যায়নখনত দৌৰিবলৈ যাওঁ। সেইখন উদ্যায়নখনতো মানে তোমাৰ সাপ ওলাই বুলি মানুহে কয় আৰু যে মানে মইতো - মইতো তোমাৰ চানাসাপ নিজে দেখিছো দুই - তিনডাল তাতে। পানীত থাকে আহ কিন্তু ডাঙৰ - ডাঙৰ সাপ পো থাকে বুলি কৈছিলে মানে ভয় লাগে, বিৰাট ভয় লাগে।
ক লাগে। আকৌ সেয়া মানে কি পাইখানা - চাইখানাতে এইকেইটা দিন বহুত সাৱধানে যাব লাগে। মানে চাই ল'ব লাগে দেই মানে কি জানানে ভিতৰত থাক কে পানীততে সোমাই থাকে গমেই নাপাবা তুমি সেনেকুৱা হৈ আছে ন।
নকবা দেই এইটো কথা মোৰ বহুত ভয় লাগে।
ভয় লাগে অ, বহুত ভয় লাগে। আহ নিজে সাৱধান থলে একো নহয়, সাৱধান হৈ থাকিলে হ'ল আৰু চাই চি
উম হ'লেও বহুত ভয় লাগে, তুমি কোৱাৰ লগে - লগে মোৰ গাছৰ শিৰ শিৰাই গৈছে।
উম। কা চাকে যায়, মোৰে ভয় লাগিছে। মোৰো ভয় লাগিছে, জে জেলাপী লাগে জেলাপী হলে লাগে তাৰ দেখিচানে। অজানক পত যে অ। ক'ত পাওঁ এতিয়া মই জেলাপি? দোকান যাব লাগিব। মানে পাই আৰু ইয়াতে অলপ আগতে খাইছে আৰু সেইকাৰণে লাগে
কি লাগে?
জিলাপী লাগে জিলাপী হুহুহু। জিলাপী আনিছিলোঁ যোৱাকালি দোকান এখনৰ পৰা সেইকাৰণে লাগে ক তাত। উম ওচৰত নহয়, যাব লাগে।
কোন কাই দুকানত উমিশ।
ওম, সমস্যা নহয় এইবিলাক দোকানত। এ বাৰু মই সেইটো মই ইমান এটা ভাল নাপাওঁ আৰু মিঠা বস্তুটো ইমান এটা নাখাও মই।
তোমালোকৰ যে এটা বৰফি কিনি খাইলো মই সেইদিনা বিৰাট ভাল পাওঁ সেই বৰফিটো।
অ সেইদিনা বৰফিটোৰ কথা কৈ আছে নো বা আমাৰ মানে আমাৰ ঘৰতে এজন পঞ্চায়তৰ এ সভাপতিজন আমাৰ ঘৰত আহিছিল আৰুতে বৰপি আছিল নহয় সেয়া দিলো চি হা দিলো মানে তেওঁ কৈছে বৰপিটো বহুত পুৰণা বস্তু দেই এইটো বস্তু বহুত দিনৰ মূৰত খা
খালো মানে বেলেগ কিবা কিবি খাই ন পেটিছ খাব কিবা খাব এনেকে হয়নে এগ ৰোল খাব, কিবা সেনেকে বৰফিটোতো ধৰা নাখাই ন মানুহ বিলাকে বহুতেই কমি গৈছে এইবিলাক। পুৰনা বস্তুিলাক খোৱাটো মই মানে মই সেইদিনা তুমিয়ে আনিব দিলা সেইকাৰণে আনিলো আৰু মানুহজনক এই বস্তুটো বহুত দিনৰ মূৰত খালোঁ দেই কিন্তু দোকানত দেখোঁ কিন্তু এই ভাল লাগে নালাগে এইটো কাৰণে নানো কিন্তু, আজি ভাল লাগিছে খাই পেলাই মোক কৈছে। মই কৈছো মইয়ো ভাল পাওঁ এইটো কাৰণে আনিছিলো আমি। দে কলে অ ভালে ভালে বাৰু একো নহয় দে এইটো খাব পাৰি। ভাল লাগে আকৌ হয়নে? অঁ তুমি এ ধৰ নিমকি নিমকি আৰু বৰফি
আম সেই এই বৰফিটো আমাৰ ইয়াতে নাপায়।
নাপায় নেকি? নিমকিৰ লগত বৰফিটো একেলগে খাব লাগে। অঁ এইটো বস্তু বহুত পুৰনা কিন্তু, আগৰ দিনত চলিছিল আৰু। এয়া আমি আগতে সৰুতে এ
সেইফালে দদৰাটো চলে মই মানে তোমাৰ মাহঁতে কেতিয়াবা আহিলে আৰু আনিব দিওঁ।
মানুহজনে কৈছে এইখন কৈছে দদৰাৰ দোকান খনৰ পৰা আনিছা নেকি? মই ক'লো নহয় নহয় আমাৰ ইয়াৰে। শুৱালকুচিৰে ফলপটৰু নামৰ দোকানখনৰ পৰা আনিছোঁ। তেতিয়া কৈছে এইখন এনেকুৱা বৰফিয়ে মানে দদৰাৰ দোকানখনতো পায়। নে তাৰ পৰা ইয়ালৈ আহিছে নেকি এনেকুৱা হ'ব পাৰে ন?
অঁ, আমাৰ মানে মাঁ মাহঁতে কেতিয়াবা গ'লে অ বিৰাট ভাল লাগে মই বহুত ভাল পাওঁ মানে বহুত ভাল পাওঁ বিৰাট
এইবাৰ তোমালোকৰ ঘৰত গ'লে সেয়াই নিম আৰু।
অহ অঁ ঠিক আছে আনিবা আনিবা দেই। আনিবা। নালাগে সেইটোৱে আনিবা সেইটো খাইয়ে মই ভাল পাওঁ।
মই সেই টোৱে মই ইয়াৰ পৰা লৈ যাম হয়নে, আমাৰ ইয়াৰ পৰা য যাওঁতেই লৈ যাম আৰু তোমাৰ কাৰণে।
দোকানৰ ভাল হয়। সেইখন দোকানৰ পৰাই আনিবা।
ভাল লাগে। তোমালোকৰ মানে তোমাক মই সেইখন দোকানৰ পৰা তোমালোকৰ ঘৰত গ'লে নিমকি পাওঁ নিম কিও নিমকিও ভাল হয় দেই। পান দোকানৰ নিমকি
নিমকি খন বাৰু মই নিমকিটো মোৰ ইমান বাৰু প্ৰিয় নহয় কিন্তু, মই বৰ ফিতো ভাল পাওঁ আৰু খাই।
অঁ নিমকিটো আৰু সেইটো মই লৈ যাম তোমাৰ কাৰণে। মইও ভাল পাওঁ, মই বেছি মিথাই চি ঠাই ইমান এটা ভাল নাপাওঁ এই কিন্তু বৰফি টো বহুত ভাল লাগিছে খাই পেলাই। আহ।
খাম খাম। এতিয়াৰ পৰা মই ৰখি থাকিম আৰু তুমি আহা আহা বুলি। অ